অ', শুনিছোঁ। কি কৈছা অ', মই একো কৰা নাই এনে আছিলোঁ, তুমি কি কৰিছা?
অ', মই এনে আছিলোঁ ৰবা বৰষুণৰ মজা লৈ আছিলোঁ এনে বাহিৰত
হয় নেকি অ', এনে দিনটো কি কৰি থাকা তুমি?
এনে দিনটো কি কৰিবা আৰু এনেই থাকো আৰু। এইবিলাক কাম কৰি ঘৰৰ কাম বিলাক কৰি থাকো আৰু যিহেতুকে মই হাউচ ৱাইফ।
হয়, নেকি অ', বাকী এনে বেলেগ কিবা কাম কৰা নেকি?
নাই - নাই, বৰ্তমান একো কৰা নাই, ভালকে পঢ়িবই নাপালো নহয়।
হয় নেকি?
উম,
এতিয়া কবাত ট্ৰাই কৰা নিকি পঢ়াৰ কাৰণে?
নাই, নাই এতিয়া আৰু কি ট্ৰাই কৰিবা, এতিয়া বেলেগ ট্ৰাই কৰা নাই।
হ'লেও অলপ নিজৰ নিজে কাম কৰা চেষ্টা কৰিব লাগে ধৰি লোৱা নিজৰ সৰু সুৰা খৰচাবিলাক নিজেই কৰিব পাৰিবা।
অ',